আ কচোন হয় হয় আছে
হেল্ল'
হয় হয় কি কৰি আছে কি কৰি আছে কি কৰি আছে কচোন অ শুনি শুনিছো কওক কওক
হেল্ল'
অ অ কওকচোন শুনি আছো দিয়ক কওকচোন
হেল্ল' মাতটো অহা নাই অ
হেল্ল'
অ শুনিছা অ এই মোৰ ন কো প্ৰব্লেম নেকি
হয় হয় আপুনি
আহ এতিয়া শুনিছো শুনিছো আহ কি কৰি আছো বৰ্তমান মই এতিয়া ভাত কেইটামান খালোঁ খাই লৈ অকণমান বহিছোঁ বহি পেলাই বোলো তোমাৰ লগত অকণমান ক কথা পাতোঁ এনেই মনৰ কথা ডেইলি কামবিলাকৰ কথা উম ডেইলি উম
ৰাতিপোৱাৰ পৰা এতিয়াালৈ বৰ্তমান আপুনি কি কি কাম কৰিলে
ৰাতিপুৱাৰ পৰা কিবা তোমাৰ উঠিলোঁ পাঁচটা বজাতে মই এটা অভ্যয়াস কি ৰাতিপুৱা অকণমান খোজ কাঢ়িব যাওঁ হা খোজকাাঢ়ি আহি যোৱা নম অকণ মৰ্ণিং যাওঁ মানে কি হয় অকণ শকত টো হৈছোঁ মানে সেইকাৰণে অকণ খোজ চোজ কাঢ়োঁ ৰাতিপুৱা অ যাওঁ দৌৰিবতো নোৱাৰোৱেই যি চেহেৰাও হয় খোজকাঢ়োঁ অকণ লগতে আমাৰ টিকলিজনীকো জগাই লওঁ তাইক মানে তায়ো শকত সেইকাৰণে তাইকো চাই আনি দিছোঁ তাই লাওঁ দুইজনী যাওঁ আৰু মাক জীয়েক গৈ পেলাই আৰু খোজ চোজ কাঢ়ি আহি আৰু তাইক অকণ কিতাপত বঢ়াই। কৰি দি ভাত ৰান্ধো। খুৱাই আজি ভাজি ভাত বনালো তইটাই কালি ক'লে ঠাণ্ডা ভাতকৈ অমাৰ খামা এনেকৈ ক'লে কেনে। পানী দি থলোঁ ভ কেইটামান তাইনেকৈ দিকেই খালে আজি ভাজি অক সৈতে খালে খাই পেলাই ত স্কুলত থলোঁ
হয়।
আহ স্কুলত থৈ পেল ৰাতিবা সদায় মোৰ পাঁচটা অধ বেছি চাৰে পাঁচটা তা সেইয়াই অ চাৰে পাঁচটা বাজে আৰু মানে ছটাল তেনেকে ইমান থাকে তাগে নহয় আৰু
নহয় আৰু হয় মোৰো তেনেকাই হয় আমাৰ টিকলি মোৰ টিকলি গ এজনী আছে সেই তাইকো মানে ৰাতি কিয় ফিন বনাব। ব লাগে সোনকালে উঠো উ কি কৰি লৈ ঘৰ কাম খিন কৰাৰ পিছত গা পা ধুই মোৰ ৰাতিপুৱা ফাৰ্ষ টাইম এটা অভ্যয়াস মানে ৰাতিপুৱা শুই মই যদি দহটাতো উঠো দহান বজাত। তটো মোৰ লেটেল। গা পা ধুই কৰি লৈ মানে যিমান টাইমতে একদম ফ্ৰেছ হৈয়ে লওঁ মানে আৰু
অঁ অঁ আমাৰ মানে কি হয়? মোৰ
হয়ঠ
অ অ ৰাতিপুৱা দিনটোত গা ধা হৈয়ে থাকে গৰম দিন তাতে এতিয়া ন উম তাৰ পিছত তেতিয়া ছোৱালী কোন ক্লাছ তোমাৰ।
এই এই ক্লাছ ওৱান প্ৰথম মানুহ পাইছে বাৰু অঁ অঁ
অ আমাৰ আকৌ চৰকাৰ স্কুলতহে দিছো তাইক। টিফিন চিফিন দিব লগা হেৰি নাই যেনিবা হেল্ল'
হয় আপোনাৰ।
হেল্ল' অ মোৰ এই হেৰি কি বুলি কয় ক্লাছ থ্ৰীিত পঢ়ে থ্ৰী
থ্ৰী ন
তৃতীয় অঁ তৃতীয়মান চ্ৰেনী
আহ অ এয়া ক্লাছৰ বাহিৰেও আৰু মানে বেলেগ কৰাই নে আপোনাৰ মানে
বেলেগ তেনেকে নকৰাই
অ এনে দিছে নে তেনেকুৱা
হেল্ল'
অ
শুনিছানে অ মোৰ মাতটো অহা নাই অ অ কোৱা
অ বিদ্যালয়ত দিছেনে বেলেগ তেনেকুৱা আহ ছবি অঁকা বিদ্যালয়ত মানে
আছে আমাৰ বৃহস্পতিবাৰে বৃহস্পতিবাৰে আৰ্ট ক্লাছ হয় তাৰছতে এনেই ধৰা তেনেকে ক্লাছত আৰ্টটো তেওঁলোকে নিশিকায় দেই যেনিবা খালি বৃহস্পতি বাৰ টোত আৰ্টৰ ইচ স্কুল আছে মানে আমাৰ ওচৰৰে বাইউেও এজনী আৰু তেনেকেই কেইটামান তাতে আৰ্টত দিছোঁ তাইক
হয় হয় আৰ্টত দিলে কি হয় ছোৱালী আৰ্ট টো চে আৰ্ট টো মানে চিত্ৰ টো অঁকাটো দূৰৰেই কথা হাতৰ আখৰও বহুত
অঁ সেইটো সেইকাৰণেহে দিছোঁ হেণ্ডৰাইটিঙৰ কাৰণেহে দিছোঁ বাৰু
হয় মানে ময়ো তে ময়ো মোৰ ছোৱালী যান কি কৰিছো এ উম আৰ্টত দিবৰ কাৰণে ধৰা এতিয়া ক্লাছ ওৱান পাইছেহে পৰীক্ষা পাতিলেও দিব ক সেইকাৰণে এতিয়া হেৰি অ নৃত্য স্কুলতে দিছো আৰু মানে আৰু লতে দি
আমাৰ আকৌ অ আমাৰ নিত স্কুল দিবলৈ অকণ দূৰ হয় ৰহাত হয় ন তাৰপিছত অনা নিয়ে অকণ প্ৰব্লেম হয় তাই মন যায় তটা নাচি বাগিব বাৰ ভালেই পায় কিন্তু সেই অনা নিয়া অসুবিধা হয়
ছোৱালী যে অকণ ভাল পাবই তাকেই তাৰ পিছত এতিয়া সকলো স্কুল গলে এনে আপোনাৰ ছোৱালী তিনিগৰাকী আছিলে নে কি?
ছোৱালী নহয় ছোৱালী দুজনী ল'ৰা এটা
ল'ৰা এটা লহ
উম ল'ৰা ডাঙৰ হ'ল মোৰ ল'ৰা ততো তোমাৰ এতিয়া বাইশ বছৰ ৰানিং হৈ আছে। বহুত ডিষ্টেঞ্চত হৈছে এজনী ছোৱালী উম
থাকাৰ মে আপোনাৰ ভাদ্যয়ত আছিল যে সেইকাৰণে হয় হয়' আৰু
হয় তাকেই উপায় নাই আৰু ঈশ্চৰে দিলে বুলি ৰখা খাই দিলোঁ আৰু
অ অ দি ভাল হলেই হ'ল আৰু দি পিনে অ দূৰত বুলি কথা নাই ব্যৱধান। এ নহয় মানে'ৰা ছোৱালী যেনেক পঢ়াও সেইটোহে আমাৰ ডাঙৰ কথা নহয় জানো যিহেতু আমি জন্ম দি দিছে সেইটোহে আকৌ থ কি বোলো। তাৰ পিছত কি কৰিলে দিনটো এনেকে গ'ল
অ দিনটোতো অ দু কুকুৰা ভাতাইই এয়া হেৰি কৰিছোঁ এতিয়া বনামহে ৰাতিপুৱা পতাপত সহকে বনাব নোৱাৰি টো প্ৰতাপত কেইটামান বনাওঁ আৰু প্ৰতাপত কেইটামাননাই তাইক বটাবত খুৱাই লৈ যাওঁ
অ অ
বেবিলে তাই। থো আৰু তাতে মানে বাইদেউ চাহহঁতৰ যি যজনী ৰান্ধী আছে অকণমান দেৰি হয় বাইদেউৰ অকণমান তামোল কণ কাটি পানীগিলাছ দি থৈ আহোঁ আৰু।
অ', তাকেই বোলো, মানে কিহত কৰ্তব্য আপুনি এনে কিহত হয়।
হেল্ল, অ।
অ', কক দিয়ক অ', কক চুন?
তাৰমানে অ', হেৰি হ'ল ৰান্ধনী কেকে আহা দেৰি হয় ন? সেইকাৰণে চাৰ বেদক মানে সেইকাৰণে তামুল অকণ পানীকণ দি থৈ আহোঁ আৰুটো কৰ্তব্য বুলি কৈছো আৰু তোমাক আৰু।
অ, অ, অ, কত্যাৰ তাকেই বলো এতিয়া আপোনাৰ হেৰি অ, অ, অ, ডাঙৰ ছোৱালী ডাঙৰ ছোৱালী?
অ', ডাঙৰ ছোৱালী মোৰ বিয়া হ'ল।
অ', ডাঙৰ ছোৱালী বিয়া হৈ গ'ল?
বিয়া হ'ল, ৰহা, ৰহা, ৰহা, উম। ছোৱালীৰো বেবী হ'ল।
ঠিকেই আছে দিয়ক নহলে আপোনাৰ আপোনাৰ আপোনাৰ সাত মাহ আপোনাৰ দিন। নেনাৰি পাইছে নহয় জানো
উম, উম।
ইয়াৰ পিছত কি কি কৰিম বুলি ভাবিছে আপুনি?
এতিয়া মোৰ অন্য কাম নাই। এইয়া কি বুলি কয়, কাপোৰ কেইটামান আছে চিলাবলৈ।
অ
কাপোৰ কেইটামান চিলাম। কাপোৰ মানে তেনেক লোকৰ কাপোৰ চি চিলাব পৰা হোৱা নাই দেই। নিজৰহে চিলাওঁ। লোকৰ কাপোৰ
খালি নিজৰ
হুম। তাৰপিছত আকৌ কোৱা।
কি কৰ দিনত
নেটৱৰ্কৰ
নাজানো ভালকে, বাৰু মায়ে মোক শিকাই দিয়ে ধুনীয়াকে , নাই নাই। এতিয়া আপোনাৰ হেৰি কি কয় ধুনীয়াকে দোকান পাৰে একদম কাপোৰ চিলাই কৰি
অঁ।
এ দিয়ে আছে। শুনিছেনে?
হেল্ল'! অ শুনি আছো মই অকমান বাহিৰলৈহে ওলাইছো ৰ'বা নেট প্ৰবলেম
অ তোমালোকৰ ছুল - ছোৱালী স্কুল কেইটাত ছুটি দিয়ে?
মোৰ টা তিৰিছত ছুটি দিয়ে। কৰে মই কেতিয়াবা অনা নিয়া কৰো তেনেকে আৰু। কেতিয়াবা মামাকৰ লগতো আৰু ধুনীয়াকে মানে, মানে মিলা
আমিলাৰ হাজবেণ্ডে কিবা কৰে?
অ হাজ - হাজবেন্দে
অঁ, যিয়েই নহওক আৰু।
আছিলে মানে ধৰি আহিছে আকৌ ঘূৰি যাব
উম, উম উম উম।
এতিয়া এনেই ঘৰত কোন কোন আছে তোমালোকৰ? ৰহা আহিছা?
ৰহা আহিছো মই ৰহাতে বহি আহিছো।
হয় নেকি?
এইখন যে
অঁ গম পাইছোঁ।
অ তাতে মই দু বছৰ কৰ্চ কৰি আহিছো হেৰি চেটৰ ঠেটৰ কাৰণে।
অঁ।
মই, তাৰ মই সেই - সেই অলপ আগলৈ চিনি পাও আৰু টোলগেটৰ সেইফাললৈ পাওঁ আৰু সেইখিনি চিনি পাও আৰু সেইটো চাইডে খাই পিনি যাওঁৱে আৰু
আমাৰ আকৌ আহঁত গুৰি শাৰীয়ে পায় বাৰু বগৰী গুৰি শুনিছা চাগে নামটো।
শুনিছো শুনিছো।
উম তাত
সেইবল হোৱাৰ পিছত আৰু কি কি কাম কৰিম বুলি ভাব মই
এতিয়া মানে কি কৰিম অ কোৱা হেল্ল'
মই
আহঁ অঁ তাকেই অ এয়া কি কৰিম আৰু ছোৱালী আহা এতিয়া এই কাপোৰ কেইটা এতিয়া চিলাম গৈ চিলাই কৈ লৈ পেলাই হেৰি কৰিম এইয়া কি বুলি কয় ভাত কেইটামান বনাম দুপৰীয়ালৈ তাই আহোঁতে পূৰা দুটা ত্ৰিশত ঘৰ পায়হি তেতিয়ালৈ মই ভাত। কিতাপ বনাই আজৰি সোমাও তাইক খুৱাই বুৱাই গা পা ধোৱাই খ খোৱাই দিও অকণমান। কাই দি ভাত টি পেলাক। অকণমান কিতাপখন ভুলে সুধে চাই আৰু মই বহিলেহে চাই দেই কিতাপ এটা নিজে নপঢ়ে কিন্তু। লগত বহিলে বহে আৰু উম
তেনে ত কি বোলে।
উম তাৰ পাছতে ভতিবলৈ মানে তাই পাঁচটা বজাৰ লগে লগে আকৌ ৰাস্তাত চাইকেল চলাবলৈ উৎপাত কৰে।